আজি মই বজাৰৰ কথাাতিব বিচাৰিছো তে মই প্ৰথম প্ৰশ্ন আছিল তোম কি তুমি বজাৰ কৰি ভাল পোৱা নে এনে
আহ মই বজাৰ কৰি ভাল পাওঁ মই কি বুলি কয় নহয় এতিয়া ঘৰৰ পৰাও মাহতে পঠিয়াই থাকে বজাৰ কৰিবলৈ যে কিবা নিডছ হয় এ মাংস মাছ লোৱা আ ধুৰি আহিলে বজাৰ কৰা নিজৰ বস্তু কাৰণে বজাৰ কৰা যায় ত' এনেকে যোৱা হয় অহা যোৱা হৈয়ে থাকে কেতিয়াবা আৰু আমাৰ ডেই টু ড ইউজ এটা মে আমাৰ কৰিবই লাগেতটো বজাৰ বোলা বস্তুটো তুমি কৰা নে নাই
অঁ মই বজাৰ কৰোঁ ময়ো বজাৰ কৰি ভাল পাওঁ মই ঘৰত কিবা লাগিলে কাষত দোকানৰ পৰা কিবা আনো যেনেকৈ চব্জিৰ দোকান খুলিছে তাতেও কিবা চব যি লাগিলে বা কিবা আ আ হালধীয়া পেকেটীয়া বস্তু বস্তুবোৰ লাগিলেও মই আনো বাকী মই তোমাক আৰু সুধিব বিচাৰিছো তুমি কি বেছিভাগ কি কিনিব মা মাহতে পঠাই
বেছিভাগ যেনেকে আহ ঘৰৰ কি বুলি কয় নহয় শাক পাচলি চব্জি দালি ভাত চাউল আৰু কে বুলি কা নহয় কিছুমান গৃহ সামগ্ৰী সোবা ত' যোনিলাকেদি মানে সেইটো আমাৰ ঘৰৰ মানে এটা চব ঘৰৰ এটা হেৰি থাকেই সেইটো মানে কি এতিয়া খতম নহয় যত মানে এইটো লাগিবই খোৱা খোৱা বল বস্তুটো ত খাদ্যয় ক্ষেত্ৰত বেছিকে মৰ যোৱা হয়
হয় বাকী ময়ো সেই তুমি যি ক'লা সেইবোৰে বজাৰ কৰোঁ চাউল দালি যেনেকে ক'লা চাউল দালি নালি চব্জি লাগে কবি গাজৰ সেইবোৰে অ বাকী আৰু তুমি এনেই নি নিজে যেতিয়া বজাৰ কৰা তুমি নি নিজক এনে কি কিনা এ নিজে কিবা বজাৰ কৰি ভাল পোৱা নাই নিজৰ কাৰণে
নিজৰ কাৰণে মই
মানে নিজৰ লাগতীয়া বস্তুবোৰ
অ এতিয়া মই দিম যাও ত' সেই হিচাপ মতে মই কেতিয়াবা আহ বুট এ মাহ মগু তাৰপিছত কি বুলি কয় নহয় গাখীৰ দৈ ব্ৰেড বাটাৰ সেইবিলাক ল'ব কাৰণে যাওঁ
অ অ জিম কৰি এইবোৰ খাব লাগে তেতিয়া স্বাস্থ্য আৰু নতুন মান মানে গাটো শক্তি পায় অ মই এনেই মই নিজৰ জুতি কওঁ মই নিজৰ বজাৰ কৰিলে মই এ জিম মই কৰিছো মই তুমি জিম মই সেইবোৰ কিনিব লাগে আৰু তাতে মই কণীও এই কিনো কণী কিনিলে কেলচিয়াম পাই নহয়, বাকী আৰু মই নিজৰ বাকী বজাৰৰ কথা হলে মই কাপোৰ কিনো নিজৰ কাৰণে কাপোৰ এ জোতা পেণ্ট সেইবোৰ নিজে মই আজিকালি কিনো আগত মই মানে দেউতাহঁতৰ লগত গৈছিলো সৰুতে এতিয়া ডাঙৰ হৈছো মানে নিজে কিনো, বাকী তুমি কিবা সুধিব বিচাৰিছা নেকি।
মই যেনেকে এইটো ক'ব বিচাৰিছো কি অ তুমি কি বুলি কয় নহয় এতিয়া এতিয়া শ্বপিঙৰ বাহিৰে তুমি যদি কোৱা বাকী তুমি ফেষ্টিভেল ক্ষেত্ৰত তেতিয়া যেতিয়া মানে বা আমাৰ অফিচন আহি গ'ল তুমি তেতিয়া কি কৰা তুমি তাতে ক'ত ক'ত যোৱা
অঁ, মই এ সেইবোৰ কিবা ফেষ্টিভেল সেইবোৰ হয় হ'লে মই বেছিভাগ এ আশে পাশে যাওঁ, সেইবোৰ বজাৰৰ কাৰণে প্ৰথমটো বজাৰ কৰিব লাগে তাৰে বিষয়ে কাৰণ সেইবোৰতটো ছাতি কিবা ফুল লাগাই হয়। বাকী তাতে কিনো মই ক বাকী কাষৰ মন্দিৰবোৰতে যাওঁ মানে কিবা দূৰ্গা পুজা দেৱালী সেইবোৰ হ'লে এনে তুমি তুমি এইবোৰ হ'লে তুমি বজাৰ কৰিব ক'ত যোৱা দূৰলৈ যোৱা নে কাষতে কৰা
যত মানে সুবিধা হয় ওচৰ হওঁক দূৰৰ হওক য'ত সুবিধা হয় তাতে মই কি বুলি কয় নহয় যাবলৈ চেষ্টা কৰো নহয় বেছি দূৰ হলেও প্ৰব্লেম হৈ যায় নহয় বহুত
অঁ হয়-হয় তুমি ঠিক কৈছা। বেছি দূৰ হলেওতো বিপদ হৈ যায় বাকী তোমাক তুমি এনেই বজাৰ কৰিলে অকলে যোৱা নাই বেছিভাগ নে কাৰবাৰ লগত আৰু যোৱা
বজাৰ কৰিলে বেছিভাগ মই অকলে যাওঁ ইয়াৰ লগৰৰ লগত যাওঁ কেতিয়াবা আৰু কেতিয়াবা ৰিয়লি পেৰেন্টছৰ লগত যোৱা হয় কি আজিকালি নিজ নি যে চব খিনি কৰিব লাগিব এই যিহেতু আমি ডাঙৰ ল'ৰা হৈছো ঘৰত মানে চব দায়িত্বটো থাক লাগিবই সেইটোৱ তুমি তুমি তুমিও মানে এনেকে যোৱাানে
অ ময়ো বেছিভাগ অকলে কৰা হয় এতিয়া তুমি যেনেক ডাঙৰ লৰা ডাঙৰ লৰা হ'লে আৰু বেলেগ আৰু কাৰ লগত যাবা আৰু লগৰ বন্ধুৰ লগত যওঁ বন্ধুৰো যেদি কিবা বজাৰ কৰিব থাকে বাকীো এনে অকলে কৰা হয় বেছিভাগ কাৰণ ঘৰৰ বস্তুনিব মানে আৰু কাৰ লগত আমাৰ কাষতে থাকে সেইটোয়ে ক'ব বিচাৰিছো বাকী আৰু তুমি এ এ কাপোৰৰ কিমান বজাৰ কৰা এনে কাপোৰ সেইবোৰ বেছি কৰা নে অলপ কৰা।
কাপোৰ মই বাজেটতে যাওঁ, ইমান এক্সেচিভ মই খৰচ নকৰোঁ।
এই তই, তই- তই- তই চব ইংলিছে ইংলিছ ছেত বনাই দিছা। যৱান
আ তো কিয় আাকো কৰিছ বে ঠিকেই তো কৈ আছে
এ শো নহতে পেৰেণ্টছ কৈছা পেৰেণ্ট কৈছা এ এক্চেচিভ নহৰো ইমান ইংলিছ নচলিব আৰু ত ভইচটো বহুত ল' হৈছে অলপ জোৰত কচোন।
হে
জল কচল ভাইছ তো
হেল্ল'
অ ই এনেকে কব বহুত এ মিউাইিছে আৰু এ তই ইংলিছ এই এনেকে দি লাভ নাই তই কয় বুজছা নাই তই ইংলিছ ইমান ইংলিছ অসমীয়া পঢিছা তই
আহ
এ শুন পেৰেণ্টছ যদিঢ়ি আৰু কবি এনেই যিমান ত ইমান ফা্ষ্ কব নালে অলপ লাহে লাহে কবি ভাবিিবি কবি মোৰো প্ৰথম এইটোৱে প্ৰব্লেম হৈছে
ককাৰ এতিয়া প্ৰব্লেম আছিল নেকি
অ মোৰো প্ৰব্লেম হৈছিলে প্ৰথম তাৰ পিছত মই ভালকে কয় মানে কৈ কৈ শিক গৈছো মানে অলপ লাহে লাহে কবি ভাবি ভাবি কবি ইমান সেই হবা নালাগে কি আৰু ইমান জত কব লিব ফা্ষ কব লিব গম পাইছ নে
অ'কে ডন
পাৰিবি তো অসমীয়া যিমান মানে টেন পাৰ্চ ইংলিছ ৰাখিবছ মানে ইমান একেচিভ সেইবোৰ পেৰেণ্টছ পেৰেণ্টছটো পৰিয়ালগৈ বাকী শ্বপিংটো নহ বজাৰ বুলিয়ে ক'বি
হ'ব
একো নাই দে এই কি ক অলপমান হেষ হয় বুজিছ নে অলপটাই কৰি তাৰিছ প স্মুথ হৈ যাব আৰু শই বেলেগ আৰু বেলেগ আৰু এজনী নাম্ব দি তাইলৈত কৰিবি নেকি পচ
হা
মানে মোৰ লগত পাঁচটা পছত আৰু এজনো নাম্বাৰ দিম তাক পবিি নেকি পাঁচটা আৰু
নালাগে হ'ব তোৰ লগত আ কৰিলো মোৰ একজাম একো াইম চাইম নাইৰে এইবিলাক
এবাৰ লাষ্ট এবাৰ ভালকে এবাৰ যি হয় হয় আৰু গম পেছ ভালকে
উম দে
ত মানে ব্তুবি